হেল্ল' অ
খবৰ ভালে তোমাৰ?
অ ভালে তোমাৰ
ভালে ভালে কি কৰি আছা?
আছো এনে তুমি কি কৰি আছা?
মই এনেই আছো মানে শুই আছো আৰু তোমাৰ।
আচ্ছা।
পিছে খবৰ ভালে?
উম ভালে চাহ, খালা।
চাহ, খালোঁ খালোঁ।
আ নাই
খোৱা নাই নেকি?
নাই।
অ অ অ। ঘৰত খবৰ ভানে!
উম ভালে। তোমালোকৰ?
ভাল ভাল।
উম। এনে মাহঁতে কি কৰি আছে?
মাঁহত, আছে এনে।
আচ্ছা।
তোমালোকৰ?
আছে আৰু বাহিৰত।
অ অ অ। আজিৰপৰাটো বন্ধ দিছে চাগৈ কলে কলেজ
উম বন্ধয়ে।
অ এনে ক'ত যাবা এতিয়া ফুৰিব হয়নে গৰম বন্ধত?
গৰম, বন্ধত এতিয়া ক'ত যোৱা হয় আৰু।
অ, আমি যাম। অ অ। এনেই মানে বে ক'ৰবাত ফুৰিব মানে তোমাৰ ধৰ পিকনিক, খাব মানে এইবিলাকত আৰু।
উম
আমি যাম বুলি ভাবিছোঁ বাৰু। আমি মানে ভালেপুংগ্ৰামলে, বিছা ভাবিছো যাবা নেকি তুমি?
উম কণ্টেক্ট কৰিবা গ'লে।
অ, অ। কণ্টেক্ট কৰি আছো, তোমালোকে মাঁহতক সুধি ল'বা।
উম, উম।
উম, উম। সুধিকেনে ক'বা।
উম সুধি পিনে কম দিয়া।
অ' অ' তোমাৰ লগৰ কেইজনীমান লৈ ল'বা।
উম, সুধিব লাগিব সিহঁতকো যাবনে নাই।
উম, উম উম উম। কোৱা পিছে আৰু।
বৰষুণ দি আছে নেকি?
বৰষুণ দিছিল বাৰু, এতিয়া নাই দিয়া। মানে, ডাৱৰ দিছ ডাৱৰ ডাৱৰ কৰি আছে। তোমালোকৰ ফালে কি বৰষুণ দিছিল নেকি? অ'।
তুমি দিনত ভাত খালা?
খালোঁ খালোঁ, ভাতটো মই খালো দুপৰীয়া।
অ' কি চবজি?
অ' ভাত খোৱা নাই, ভাত খোৱা নাই মই, মানে পুৰি খাইছিলো।
আটচ্ছা।
তুমি?
খাইছিলো ৰাতিপুৱা।
অ' এনে এতিয়া আবেলি ক'তো ফুৰিব যোৱা নাই?
গৈছিলো লগৰ এজনীৰ ঘৰত।
অ' অ'।
এনেই তুমি বিজনেছ কিবা কৰা নেকি?
নাই কৰা নাই, তেনেকা বিজনেছ পঢ়ি আছো এতিয়া।
হা হা?
নাই তেনেকাতো একো বিজনেছ নাই কৰা, পঢ়ি আছো এতিয়া।
অঁ অঁ।
তুমি?
তুমি কাৰা নাই, মইও কৰা নাই বাৰু। তুমি কৰিলে যদি কৰা যদি কণ্টেক্ট কৰিবা মোক।
উম, পঢ়া পঢ়া পঢ়া কম পঢ়া হ'লে মানে কৰিম বুলি ভাবিছো, ছেকেণ্ড ইয়েৰ পাছত।
অ' অ' ঠিকে আছে বাৰু।
উম।
মও সেইটোৱে ভাবি আছো।
উম।
পঢ়া কমপ্লিট হ'লে মানে বিজনেছ কৰিম বুলি, তোমাক কন্তেক কৰিম। হা হা?
কৰিবা।
অ' অ' মই এবাৰ বি এ ফাছ চেম।
আটচ্ছা আটচ্ছা।
এনেই আজি তোমাৰ দিনটো, কেনেকুৱা গ'ল মানে দিনটো আজি?
উম' ভালেই গৈছে।
অঁহ'
দিনত আৰু কি ঘৰত এনেই থাকা হয়। লগৰ এজনীৰ ঘৰত গৈছিলো, আহিলো। অলপ ঘৰৰ কাম কৰিলো এতিয়া এনেই আছো।
অঁ' অঁ'
তুমি?
মও ভালে হৈছে বাৰু, দিনটোত ভালে গৈছে বাৰু। এতিয়া- তেনে এপাক যাম এতিয়া সন্ধিয়া ফুৰিব এনেই ৰাস্তাৰ ফালে।
উম'
পিছে ৰাণিং যোৱা নাই? হাঁ হাঁ!
কি কৰিম বুলি ভাবিছা?
বতমানতো একো ভবা নাই বাৰু।
উম উম'
পিছে ৰাণিং কৰিব যোৱা নাই?
নাই যোৱা আজি।
অঁ' অঁ' পঢ়া পাতি ভালে চলি আছে তোমাৰ।
উম' ভালে।
অ অ'
আৰু তোমাৰ?
ঠিকে আছে বাৰু পঢ়া পাতি, তেতিয়া মানে মানে গৰম বন্ধ দিছে এতিয়ানো ক'ত পঢ়িম আৰু।
উম' উম' গৰম বন্ধত আৰু ফুৰাহে দিন আৰু এইটো।
অঁ' মানে ফুৰিবই যাব-
এনেও চবেই ফুৰিবই যাব আৰু চবৰে বন্ধ থাকে ন তো-
অঁ' অ‍ঁ' যোৱা কণ্টেক কৰি আছো ফুৰিব গলে। তোমাৰ লগৰ কেইজনীমান কৈ দিবা।
উম'
কোৱা আৰু।
তেনে ঘৰত কি কি এনেকে গৰু, ছাগলী তেনেকে পোহা।
ছাগলী আছে, হাঁহ আছে, মুৰ্গী আছে, গৰু আছে।
আৎচ্ছা।
তোমালোকৰ?
আছে গাহৰি আছে দুটা আৰু মুৰ্গী আছে, ছাগলী আছে।
অ' গৰু আহ ছাগলী পোহা অ গাহৰি পোহা নেকি? অ' অ' ঠিকে আছে বাৰু।
উম'
তোমাৰ মানে এ গাহৰি মানে পোৱালি দিলে মানে কেইটাকৈ দিয়ে এনেই।
পোৱালি তেনেকা নহয় মানে। পোৱালি এনেকে কিবা কৰিবাকে নহয়। এনেকে বিক্ৰী কৰি দিয়ে।
অ' মানে তুম কিনি আনি পোহে ন তোমালোকৰ?
উম্।
অ' অ' ঠিকে আছে।
ডাঙৰ কৰে আৰু বিক্ৰী কৰি দিয়ে, এনেকে পোৱালি এনেকে হোৱাকে নকৰে।
অ' অ' ঠিকে আছে বিক্ৰীয়ে কৰি দিব লাগে বাৰু। ডাঙৰ হৈ গ'লে। এনেই কিমান মানত বিক্ৰী কৰে?
কিমান মান লয় এতিয়া মাইহে গম পায় তেনেকুৱা মই নাজানো।
অ' তুমি নাজানা নেকি?
উহ। মই বিক্ৰী কৰিলেও মানে সুধি নাথাকো আৰু কিমান কিমান কি কি?
আহ।
সেইটো জানো খালি এনেকে সাত, আঠ মাহ মান পোহে তাৰ পিছত বিক্ৰী কৰে।
অ' অ'। দানা চাগৈ তোমালোকৰ কিনাহে চাগৈ ন?
অ' দানা মানে আৰু এনেকে কচু -চচু কাটিব যায় মাইয়ে কচু সিজাই আৰু তুহ বিলাক দিয়ে।
অ' তুহ গুৰি লাগিলে কন্টেক কৰিবা কৈছো।
উম্ কবা ৰাস্তা হ'লে মানে কবা আনিব যাম।
অহ্। এতিয়াতো এনেই আছে চাগৈ?
উম্ এনেই আছো।
অ'
তোমালোক একবাৰ ফুৰিব গ'লে কন্টেক কৰিবা গৰম বন্ধত।
উম উম কৰিম দিয়া। মেঘালয়া ম মেঘালয়া যাম বুলি আমাৰ প্লেন হৈছিল, তাৰ পাছত কি আৰু ঘৰ যাব নিদিলে না সেইটো কাৰণে মই
অ' বেলেগত কলে মানে আমাক পাবা আৰু। মানে কন্টেক কৰিবা।
উম্।
এনে দুপৰীয়া ভাত কিহৰ লগত খালা?
দিনত নাই খোৱা। ৰাতিপুৱাই খাইছিলো ৰাতিপুৱা দালি, আলু আৰু দিম, ভালি এনেকে।
অঁ অঁ ঠিকে আছে- এতিয়া আকৌতো ফুৰিব নোযোৱা নেকি এতিয়া মানে এনে ৰাস্তা ফালে-
নাই নাযাওঁ এতিয়া ভাত চব্জ বিলাক বনাব লাগিব না-
অ অ অ এনে তোমালোকৰ ফালে মানে- দুৰ্গা পূজা পাতি কিনে
পতে-
অ তোমালোকৰ গাৱঁত পাতে না-
গাঁৱত নাই ওচৰত অলপ-
অ কণ্টেকট কৰিব যাম-
উম।
উম, উম, ডাঙৰকৈ হয় চাগৈ।
উম, ডাঙৰ মানে এনকাৱাই।
অ', কণ্টেক কৰিব বা, যাম আমি। লোকেশ্যন দিবা, অ, আমাৰ ফালে পাতে বাৰু।
উম।
খন্তেক কৰিম আহা যদি, ডাঙৰে পাতে অলপ বাৰু। কন্তেক কৰিম আহা যদি। কোৱা আৰু। হেল্ল'।
উম, কোৱা, তেনে তোমাৰ দেউতাই কি কৰে?
দেউতাই মোৰ মিস্ত্ৰ্ৰী কৰে গাঁৱত।
আটছা, এনকে ঘৰ চৰ বনোৱাা নেকি? এনকে পকা অ।
অ, তোমালোকৰ?
দেউতা আমাৰ বাহিৰত থাকে।
অ', থিকে আছে বাহিৰত থা অ', অ', আৰু তোমালোকৰ ঘৰত কোন কোন আছে মানে?
ভণ্টি আছে, দাদা আছে, ভন্টি দাদা আছে, মই আছো।
অ', অ', মাহ।
অ।
তোমালোকৰ?
আমাৰ মই, দাদা আৰু দেউতা, মা আইতা এজনী আছে আৰু।
অ, আটচ্ছা।
হ'ব দিয়া তেনে ন কালি কন্টেক কৰিম।
অ, অ, আৰু বিজনেচ কিবা কৰিলে কন্টেক কৰিবা।
অ, কৰিম দিয়া।
আৰু ক'ৰবাত ফুৰিব গ'লে মানে তোমাৰ, কণ্টেক কৰিবা।
উম, উম, ঠিক আছে, অ, অ।